অ, কি কৰিছে?
এইয়া পাকঘৰত ভাত বনাইছো।
অ অ, চাহ খালে?
চাহ খালো ৰুটি দি।
অ অ, ভাত কিহে বনাব? উম চাহ খালো।
নেমু টেঙা, বতাহ টেঙা, মাগুৰ মাছ, কাৱৈ মাছ। তাৰ পিছত এইটো কি কয় পাঁচমুখীয়া কচু যে সেয়া দি বনাম।
অ অ, কচু শাক ভালে লাগে খাই এনেকে দেই
উম উম বেঙেনা আৰু আলু চয়াবিন ভাজিম আৰু
অ
আৰু চালড এখন বনাই ল'ব
উম তিয়হ, বিলাহী এ এনেকে হ'ব সেইখন চালাত
অ গৰমত চালাডটো খাব লাগে
উম তিয়হ খাব লাগে
উম
তোমাৰ ফেমিলী কি কৰিছে
ফেমিলী ভাত বনাই আছে
উম কি বনাইছে বা
এই মাংস অকণমান আছিলে কালিয়ে অনা গধূলি তাৰপা তাকে অকমান থৈ দিছিলে তাকে বনাইছে
মই মানে ঘৰতে পনীৰ অকমান বনাম বুলি ভাবিছো
অ
কণীয়ে কণীয়ে পনীৰ বনামা
অ মই কিন্তু তেনেকুৱা ৰেচিপি নাই খোৱা খালী খাই চাব লাগিব
উম কণীটো গোল লি লব লাগে তুমি ধৰা এতিয়া দুটা মানুহ দুটা কণী ললা, বাতি এটা দি লৈ পেলাই মছলাখিনিও তাতে দি দিলা দি ভালকে একে ঘুটি ঘুটি ঘুটি ঘুটি যেতিয়া মিল হ'ব তেতিয়া পলি ঠিন এটাত সোমোৱাই দিলা কণী খিনি তাৰপিছত গৰম পানীত বইল কৰিলে সি গোটা হৈ আহি বনাই তেতিয়া পিচ পিচ কে কাটি ল'বা আদা নহৰু দি ভাজিবা
অ অ তেনে কে
অ
অ
ভালে লাগে বাৰু খাই কম বিলাহীয়ে
অ অ চাব লাগিব টেষ্ট কৰিব লাগিব বনাই এনেকে
উম উম
তাৰপিছত আৰু হেৰি আক আজি বতৰ কেনেকুৱা সেইফালে
যি বতৰ আগৰ দৰে নহয় আউ অকন মান জোৰ আছে আৰু তথাপি দিছে ৰ'দ তো তথাপি জুই দুই তিনিদিনৰ আগত যিটো ৰ'দ দিছিল সেইটোতকে কম আৰু
অ অ আমাৰ এইপিনেও ৰ'দটো ওলাইছে এইপিনে ওলাইছে ৰ'দ উম
ইয়াত বতৰ দিছে যদিও ৰোৱা বোৱাটো নহয় পথাৰত পানীয়ে নাই
উম উম চবৰে একেই অৱস্থা এইপিনে মানে কি, হেৰি আগবেলা অকমান আগলৈকে ঠাণ্ডাই আছিলে। তাৰপৰা এতিয়া এঘণ্টামান হৈছে। ৰ'দটো বৰ চাকে- ছায়াকে ওলাইছে।
মই এই পিঠাগুৰি কেইটামান দেহামণিক লৈ পেলাই খুন্দি আনিলোঁ। ঢেঁকীতে। তাৰপিছত কালিলে কালিলে মানে নামঘৰত শৰাই এভাগ দিম বুলি ভাবিছো
অ অ কালিলৈ
গাড়ীখন অনাপাই একো কৰা নাই যে
অ অ অ
তাকে বোলো নামঘৰতে প্ৰসাদ এমুঠি দিওঁ। তাত এনে ভাগৱত পাঠ ডেইলি হৈ থাকে।
অ'।
তাতে বোলো দিম বুলি ভাবিছোঁ, কি কৰিব পাৰোঁ। তাকে পিঠাটো ঘৰতে বনাই নিম বুলি ভাবিছোঁ।
অ' ঘৰতে বনাই নিলেই ভাল আও।
উম, তাত এনেই গেছ আছে বাৰু। এইবাৰ ললো নহয় নামঘৰত গেছ।
অ'।
উ
তাত আকৌ মানুহবিলাক এতিয়া চব মানুহ থাকিব জানো এতিয়া বনোৱা টাইমত? এতিয়া ঘৰত বনালে, দেহামণিও লাগি দিব পাৰিব।
আমি গৈ পেলাই নিজে তাত বনাব লাগিব। আকৌ কুকাৰতো নিব লাগিব। কুকাৰটো নিনো আও। ঘৰতে বনাই নিম। চাহটো হ'লে, চাহটো তাতে বনাম।
অ'।
সুবিধা আছে, ছচ-তচ আছে নহয়। কেটলি আছে, ছচ আছে।
অ'।
এই ভকত বেছি নহয়, চাৰি-পাঁচজন হয়। কেতিয়াবা তিনিজনো হয়।
অ'। উম- তেতিয়াহ'লে বেছি বনাব নালাগিব চাগে।
উম নালাগে। পোন্ধৰটামান বনাই নিম আও।
অ' - অ'। আৰু হেৰি অ'। আৰু বেলেগ মানুহ- ভকত বাহিৰে আৰু বেলেগ মানুহতো নাযায় চাগে।
নাযায় - নাযায়। নকওঁএ, কাকো নকওঁ। আমি, মহা, ম‌ই, কৃষ্টি দেহা যাম। কৃষ্টি আকৌ আজি নাই, জাগীৰোড গৈছে তাই।
অ'। কৃষ্টিৰ এতিয়া স্কুল বন্ধ নহয়?
বন্ধ। উম, জাগীৰোড গৈছে।
জাগীৰোড?
উম।
কাৰ ঘৰলৈ?
এইয়া মাহঁতৰ সন্মুখৰ এই বিকুল খুৰা যে
অ'।
উ বিকল খুৰা শাহুৱেক ঢুকাল। তাত আজি মানে ভোজ আছে। এ আমাৰ ইয়াৰ পৰিয়ালৰ মানুহ গৈছে। মোক কৈছে। মই এতিয়া ইমান দূৰ বাট মোৰ দেহাটো ইমান ভাল নহয়। ইমান লোভতে মই মৰিবগৈ নোৱাৰো নহয়, হয় নে নহয়? উম, বেয়া পালে অ'। হেৰি বেয়া পালেও পাওঁক, মই নাযাওঁ বুলি ক'লোঁ। উম, মই যাবও নোৱাৰোঁ ইমান দূৰ বাট, হয় নে নহয়?
অ'! তাকে, নিজৰ স্বাস্থ্যটোতকৈ লৈ এইবিলাক ইমান হেৰি নহয়।
খোৱা মেইন নহয়।
উম! নিজৰ স্বাস্থ্যটো অকণমান ধ্যান দিব।
উম! এতিয়া, টেম্পু এখন লৈ গৈছে, এহেজাৰ টকাৰ গাড়ী ভাড়া।
অ'। এতিয়া দামবিলাক বাঢ়িছে মানে তেলৰ দামো বাঢ়িছে যে। উম, সেইটো কাৰণে।
গেছ বাৰু ললোঁ আও। এতিয়া আকৌ বিশ জুলাইত বুক কৰিব লাগিব।
অ' পালেহি আও, বুক কৰিব হ'লে আও।
উম! ভালে আৰু।
আগতীয়াকে কৰি থ'ব? তেতিয়াহে মানে, সময়তকৈ পিছত, দেৰি হ'লেও অসুবিধা নহয়।
নহয় বাৰু! এতিয়া এমাহ, এমাহ হৈছে চাৰি তাৰিখে।
অ'!
উম! মুঠতে, বিশ তাৰিখে কৰিব দিছে যেতিয়া, বিশ তাৰিখে কৰিলে, যেতিয়াই পাওঁ, পাম আৰু। মই চব, চব জুইতে কৰোঁ ন'। হেৰি কি? গাখীৰ গৰম কৰা বা দালি বইল কৰা, বাকীখিনি হে গেছত কৰোঁ।
অ'! এইটো, আপোনালোকৰ হেৰি, গেছটো বুকিং কৰাৰ পিছত, কেতিয়া আহে, এইটো মেছেজত আহি যায় ন'?
অ'! মেছেজত আহি যায়।
অ'! অ'!
এনেকে ভাল। আমাৰ, ইয়াতো তেনেক আমাৰ, লাইন গেছ লগোৱাৰ পৰা আমি গম নাপাওঁ। নোপোৱা ন'? নতুন, নতুন নিয়ম বিলাক কেনেকুৱা কি কৰিলে। আগতে আছিলে, আগতে ডাইৰেক্ট পোৱা যায়।
বুক খন, কিবা কি নম্বৰ বুলি কয়! সেই নম্বৰটো মেছেজত সোমাব লাগিব। তেতিয়াহে, তোমাৰ গেছ আহিব।
অ'! অ'!
তাকে, আজিকালি নিয়ম বিলাক নতুন, নতুন উলিয়ালে। সিমান
নতুন, নতুন। চব নতুন। এতিয়া আকৌ, এক আগষ্টৰ পৰা আকৌ কিমান, কি? নিয়ম কৰিম বুলি কৈ আছে হিমন্তই।
অ'! এতিয়া, এক আগষ্টৰ পৰা, অৰুণোদয়টো এক আগষ্টত দিয়াৰ কথা আছে, নহয় পায়!
জানোঁ! কি দিয়ে, কি কৰে? আকৌ বোলেচোন, সেইটো চাৰ্ভে কৰিব, কিবা কৰিব? কাৰণ, এতিয়া কোনোবাই পাই থকাবিলাকৰ কোনোবাই হয়তো! চাকৰি পাইছে, কোনোবাই হয়তো মৰিছে। এনেকুৱা নিচিনা হয়, নহ'ব জানোঁ? গতিকে, আকৌ সেইবিলাক চাব।
অ'! নতুনকে চাব আকৌ।
এতিয়া কি, এতিয়া আমাৰ ওচৰৰ মানুহ এঘৰে কৈছে কি! হেৰি বোলে আপুনি বোলে, এ, অৰুণোদয় নাপায়। কিয়? বোলে এইয়া, তিনি চকা, চাৰি চকা থকা মানুহে গাড়ী না নাপায়। মই ছেকেণ্ড হেণ্ড, টম টম খন ললোঁ বুলিয়েই, মানুহ বিলাকৰ চকু দেখি দেখিছা? মোৰ আৰু এইয়া, এতিয়া নহয়, নহয়। ই বহুত বদমাছ ল'ৰা আকৌ! এ, হয়তো সি, কিবা কৰিবলৈ অৰুণোদয়টো কাটি দিব।
উম! এই নেকাটে, নেকাটে এইবিলাক।
মোক এতিয়া, নিজৰ ৱাৰ্ড মেম্বাৰেও দিয়া নাই। মোক, মোৰ হেৰি, পলসুৱাগুৰি তিন নম্বৰ ৱাৰ্ডৰ মানুহগৰাকী সেয়েহে ভাল পায় কাৰণে মানুহগৰাকীয়ে মাতিবলে মোক কামটো কৰি দিলে। এইবিলাক বহু বহুত অভদ্ৰ মানে উন্নতিটো দেখিব নোৱাৰে।
অ, থাকেই কিছুমান আৰু কি কব আৰু এইবিলাক। লোকৰ উন্নতি দেখিব নোৱাৰা।
এতিয়া, এক আগষ্টৰ পৰা দিম বুলি কৈছে। এতিয়া, চাৰভিয়া কৰিব নে? এক পইচা ভৰাব।
জানো কি কৰে।
চাৰ্ভে কৰিবলে হ'লে চোন বহুত সময় লাগিব।
লাগিব আও এতিয়া সোমালেও সোমাওক দিয়া। হেৰি গাড়ীখন আনা যদুক দহ হোজাৰ টকা দিব আছো এই মাহত দিম বুলিছো ন কিবা এটা এতিয়া পইচাটো ওলাইছে ধৰা এতিয়া এতিয়া নাই বুলিও বজাৰ সমাৰ কিবা ইটো সিটো সিদিনাখন এতিয়া নামঘৰৰ মিটিঙত দিলো গই দুশ শ টকা নগাঁও লৈ গ'লো মই দুশ টকা। আকৌ বজাৰ-সমাৰ কৰিয়ে আছে তথাপি এতিয়া আমাৰ আঠহাজাৰ টকা এই আঠশ টকা এটা জমা কৰি থৈছোঁ।
উম।
দুহেজাৰ দুহেজাৰ পঁচিশ মান টকা ওলাল ওলাইছে।
অঁ এনেকে ওলাব আওঁ লাহে লাহে।
নহয় এতিয়া চোৱা সেইটোকে যদি নাপালে হয় এতিয়া ডেইলি বজাৰখনকে কৰি খাবলৈ তুমি কপা পালা হয়?
উম সেইটো হয়। তাকে কিবা এটাতো ওলাই থাকিলেও
উম নহয় এতিয়া যদি ধাৰত টো মৰে নহয় ধাৰটো মৰিলে তেতিয়া চলিবলৈ অসুবিধা নাই লাইটৰ বিলটো ভৰাবও অসুবিধা নাই।
উম।
এতিয়া মেইন ধাৰটোৱে হৈছে কটা।
উম সেইটো হয় ধাৰটো মই উম ধাৰটো মৰাৰ পিছত আৰু ইমান হেৰি নাথাকে। আৰু এতিয়া মহা ঘৰতে আছেনে?
নাই পাপাহঁতৰ ধান মিললে লৈ গ'ল।
অ।
ধানটো বানী আনিলে আনি পেলাই এতিয়া আকৌ বাৰপূজীয়াৰ আজি বজাৰ আছে নহয় সেইফালে গৈছে নেকি! মই সেই মাহ প্ৰসাদ মাহ প্ৰসাদ গিটাও আনিব দিছো।
অ-অ। তাকে হেৰি এ পুৰা ভালকে চলাব শিকিলেগে নহয়?
উম শিকিলে সিদিনাখন মোক মৰিগাঁওলৈ লৈ গৈছে নহয় মৰিগাঁও চি
অ, অ-অ তেতিয়াহলে ইমান টেনচন নাই আৰু দিয়ক। উম, হ'ব বাৰু নহ'লে।
উম হ'ব দিয়া, উম হ'ব দিয়া তুমি কাটি দিয়া।